অ' খুইছো।
অ' কিবা কৰি আছিলা নে নে এনে আছিলা।
এনেই আছিলো, ভাত খালো।
আহ, আহ ভাত খালো, ভাত খাই হ'ল।
অ' এতিয়া এনেই আছা ন।
উম। এনেই বহিছো।
উম। মোৰ লগত কথা পাতিব অলপ বৰ লাগে ন।
নাই, কিয়?
মানে অলপ কথা পাতিব নাজানো ন মানে। কামনি কোৱা স্কেলটো অলপ বেয়া। মানে খোলা। মানে মানুহৰ লগত কথা পাতাতো মোৰ অলপ হেই আৰু বেয়া মোৰ।
উম, ময়তো পোৱা নাই তেনেকুৱা মই। টো ভালেই পাই আছো দেখোন উম।
মানে চেষ্টা কৰি আছো মানে। সদায় কেতিয়াবা অচিনাকি মানুহৰ লগতো কথা পাতিব চেষ্টা কৰো এশা দোশাৰ।
উম।
মানে এইটো মানে লাগে মানে কথা পাতাত এক্সপাৰ্ট হ'ব লাগে।
উম।
নহ'লে নহ'ব।
সেই কমিনি স্কেলচ মানে কি হয়, তুমি যাৰ লগত কথা পাতিবা তাৰ লগত তোমাৰ। নিজৰ মনৰ ভাৱ খিনি একদমাৰ চিন্তা ভাৱ ধাৰা এইবিলাক তুমি তাৰ লগত শ্বেয়াৰ কৰিবা ন ত সেইটোৱে। এইযে।
সেইটোৱে কৰিব নোৱাৰোঁ মানে কেনেকৈ মোৰ চিন্তাধাৰাবিলাক। বা কম সিয়াক বুজাই মানে সেইটো ওলাই নাহে ভিতৰৰ পৰা। তোমাৰ একোতো প্ৰব্লেম নহয় তুমি ঠিকে কথা পাতা।
মোৰ প্ৰব্লেম নাই, মই চবৰ লগত ভালকে কথা পাতিব পাৰো।
কনফাৰেন্সৰ লাগে আৰু।
উম। কনফিডেন্স বুলি নহয় আৰু তুমি এতিয়া উম তোমাৰ মানে মনৰ। কওতে কথা খিনি বা চিন্তা ভাৱনা খিনি তুমি কাৰ লগত তুমি প্ৰকাশ কৰিবা ন। যাৰ লগত তোমাৰ মানে ভাল মানে খুব বন্ধুত্বটো বা ৰিলেচন। কোব ভাল যোনে মানে তোমাক মানে। পাই ন তুমি তাক তেনেকে ধৰণৰ তাকহে তুমি শ্বেয়াৰ কৰিবা।
মানে হয় মানে ক্ল'জ বন্ধুৰ লগতো পাৰি কথা ধৰি লোৱা অচিনাকি মানুহৰ লগত মানে নোৱাৰি।
অচিনাকি মানুহৰ লগত তুমি এদিন আজি অলপ সময় লগ হ'লে লগ হৈ কি তোমাৰ চ'ব কথা শ্বেয়াৰ কৰি দিবা নেকি পুতুককে।
নহয়বা কোনো চিনাকিয়ে ধৰি লোৱা আলহী।
উম। অ', আলহীৰ লগত। তাৰ ঘৰত আলহী আহিলে কথা বতৰা নাপাতা চাগে মনে মনে সোমাই থাকা ৰুমত।
অঁ, এনকুৱায়ে। কথাটো মানে
অঁ।
নে এতিয়া মা দেউতাৰ লগত পাতো, বাকী বেলেগৰ লগত অলপ কথা বতাত অলপ টান হয়।
হা, হা?
বাকী মা দেউতাৰ লগত পাতো ঠিকে, বাকী বেলেগৰ লগত অলপ হ টান হয়। বলগৰ লগ, নোৱাৰো।
অঁ, আলহী আহিলে সোমাই থাকা। কৰবাত লুকাই থাকা। এনকে হ'লে কেনকে হ'ব।
চেষ্টা কৰি আছো লাহে লাহে। উম, হব পাৰে।
উম।
মানে কি বেছি কথা কো, পাতিব লাগিব মানে মানুহৰ লগত, তেতিয়াই মানে এইটো ঠিক হ'ব।
ক'লা।
ধৰি লোৱা কাৰবাৰ লগত কাজিয়াই লাগিল, ধৰি লোৱা মোৰ ভুল নাই ত' তাকতো বুজাব লাগিব না মোৰ পইন্টটো। ত' সেইটোৱে মই মানে কৰিব নোৱাৰো।
উম।
তোমাৰ কি? মানে চবৰ লগতে ভালকে মানে কম্ফৰ্তেবুল হৈ কথা পাতিব পাৰা ন'?
উম।
মানে একদম বিন্দাছ ন'?
মই পুৰা, নাই এইটো বস্তু মোৰো আছিল আগতে। ঘৰত আলহী আহিলে মানে কি হয় পুটোককে মানে আহ হৈ যাওঁ আৰু।
মানে তোমাৰো আছিল মানে আগতে? এতিয়া কেনেকৈ হ'ল, ঠিক হ'ল?
তাৰপিছত এ দাদা আছিলে ঘৰত, দাদাই মানে খুব গালি পাৰে। ঘৰত আলহী আহিলে তুমি ৰুমত সোমাই থাকা, এইফাল লকুৱোৱা এইফালে লকুৱোৱা এনেকে কৰে নেকি। মানুহ আহিল, আলহী আহিলে ঘৰত সদায় কথা পাতিব লাগে, ওলাব লাগে। মই মানে বহুত গালি শুনিছো। তাৰ পিছত ঠিক হলোঁ। উম, উম।
আৰু কথা পতা ষ্টাৰ্ট কৰিলি মানুহৰ লগত, নে কি?
আহক আহ আহিছে, বহক, চাহ- তাহ দিওঁ, তাৰপিছত চাহ তাহ বনাও, বনাই পেলাই দিওঁ, দি মেলি তাৰ পিছত কথা পাতো আৰু। এনেকে কৰি কৰি লাহে লাহে লাহে লাহে চেঞ্জ হ'ল আৰু।
এতিয়া কি ফুৰিব যোৱা নে কৰবাত?
যোৱা কথা আছে।
ক'ত যাবা? এনে কাষৰে, কাষতে নে ক'ৰবাত দূৰত?
দূৰতটো এতিয়া যোৱা সময় নাই। এতিয়া এনেই অলপ ওলাই যাম বাহিৰলে আৰু।
উম। মানে মই ঘৰৰ বাহিৰতে নোলাওঁ মানে। বাহিৰত বেলেগৰ লগত মানে কাৰো লগত কথা পাতাই নাই।
হম? বাহিৰত কাৰো লগ কথা নাপাতা?
নাই। মানে এতিয়া পাটো লাহে লাহে, আগতে পাতা নাছিলো। ঘৰৰ মানুহ।
অ
ত ক মানে ঘৰ চলটো ঘৰতে থাকে আৰু লগ কথা নাপাব তেতিয়া মানে এতিয়া এটা লাহে লাহে পতা হৈছো
উম মানে বেছি মানে ইনফ্ৰ'ভাৰ্ট ইনফ্ৰ'ভাৰট মানে একদম বেছি মে এনেকে কথা নাপাতাটোও বেয়া মানুহৰ লগত কথা পাতিব লাগে এতিয়া তোমাৰ মানে এ মানে কি হৈছে তোমাৰ উম মানে মনৰ কথাখিনি যেতিয়া কাৰোবাৰ আগত তুমি প্ৰকাশ কৰিবা তেতিয়া তোমাৰ মনটো কিমান পাতল লাগে ন তেকেত কবাদ লাগে নিজৰ মানে কথা স মানে প্ৰকাশ কৰা ভাল বেয়া সকলো
স্কুলতো মানে এনেকুৱাই আছিল ধৰি লোৱা কিবা বুজি নাপালো মেতছ্ দিবতো ভয় লাগে ধৰি লওক লাজে লাগে সেইকাৰণে এনকে পিছাই থাকো আৰু সৰুতে নাছিল মানে অলপ যেতিয়া ডাঙৰ হলো তেতিয়াও পৰা হলিতটো সৰুতে বিন্দাজ আছিলো কনফিডেঞ্চ মানে এক হোৱা নাই লাজ নাই
উম ক